হেল্ল', কি খবৰ।
খবৰ ভালে, তোমাৰ?
এই ভালে, কি কৰি আছা?
আছোঁ এনেই ভাত-চাত খাই, এতিয়া ৰেষ্ট লৈ আছোঁ, তুমি?
অঁ, এই মইও বহি আছো ভাত-চাত খাই কেনে, কিয়েদি খালা ভাত তুমি?
ভাত এই অলপ মানে চব্জি বনাইছিলে।
অঁ, হয় নেকি? কোনে বনাইছিলে তুমি বনাইছা নেকি?
নহয়, মায়ে। ৰাতিপুৱাই
অঁ। আচ্ছা-আচ্ছা ইমান গৰম দিছে ন, বৰষুণ দিছে ৰাতিপুৱা, তাৰপিছত এতিয়া ইমান লেতেৰা গৰম দিছে ন?
সেইটোয়ে বেছি গৰম দিছে মানে ফেনেও কাম নকৰে এনেকুৱা হৈছে।
সেইটোয়েটো ইমান গৰম বাপৰে। খাব-চাবও মন যোৱা নাই গৰম-গৰম আছে ন ভাত-চাত বাপৰে।
উম, কি কবা আৰু গৰম।
অঁ, এই অম্বুবাচীত তুমি ইণ্টাৰ্নশ্বিপ কৰিছিলা ন?
উম, উম, কৰিছিলো।
কেনে লাগিল কৰি কেনে?
এ বহুত ভাল লাগে তাত মানে মই হেল্থ ডিপাৰ্টমেন্টৰ অ, লিডাৰ আছিলো ন। মানে ইনচাৰ্জ, ক'ইনচাৰ্জ তাৰে তলত লিডাৰ থাকে। লিডাৰ আছিলো তাৰে মোৰ আন্ডাৰত তোমাৰ দহটা মেম্বাৰ আছিল।
অ, বোলে আঠ লাখ বোলে আহিছিল মানুহটো?
উম, বহুত হৈছিলে। উম, তিনি দিনৰ দিনাখনতো বহুত মানুহ হৈছে।
উম, এই মানুহ আছিল ন ফটো মাৰিব কৈছিলে। আমি আমাক সুদিলে ক'ৰবা আমি কৈছো ইয়াতে। ই কলে যে এই আমি গুজৰাটৰ হয় বোলে ডুবাইৰ পৰা আহিছে গুজৰাটৰ বা। মানুহ
আ মই হেল্থ ডিপাৰ্টমেন্টত আছিলো ন, বহুতৰে মানে কিহ, ড্ৰেচিং কৰিব লগা হৈছে নহয় ভৰি কাটিছে।
এই ৰেজিচ ৰেজিষ্ট্ৰচন ডেস্কটো কি আছিলে তাতে কি কৰে?
তাতে আমাৰ মানে এটেণ্ডেঞ্চটো লৈছিল মানে আমি আহিছোঁ নে নাই। উম, কিন্তু মই ৰেজিষ্ট্ৰেশচনটোৰ নাছিলো মই হেল্থৰটোত আছিলো।
অ, অ, অ, এনে মানে কি তাতে কি কি কাম আছিলে তোমালোকৰ?
এনে আমাৰ ক্লিনিঙৰ আছিল, ৰেজিষ্ট্ৰেশচন আৰু মোৰ হেল্থৰ আৰু এটা আ ৱাটাৰ ডিপাৰ্টমেণ্ট এই চাৰি
আচ্ছা, অঁ, বেলেগ-বেলেগ ঠাইত ন?
বেলেগ-বেলেগ ঠাইত নহয়। ৱাটাৰ আৰু হেল্থ আমাৰ দুটাৰ একেলগতে। মানে মোৰ লেফ্ট চাইডত আছিল ৱাটাৰ, হা?
অ, ক'ত কৰ পৰা কৰিছিলা এইটো তুমি এ বি পি?
উম, এ বি পিৰ পৰা।
বা, মানুহ চাইছে না ইমান লেতেৰা কৰি গৈছে বাপৰে, ন'?
সেইটোয়ে, মানুহ বহুত লেতেৰা কৰিছে লগতে ভিৰো হৈছে। তিনিদিনৰ দিনাখনতো বহুত ভিৰ, মানে
উম।
মানে মানে ইফালেও যাব নোৱাৰি সেইফালেও যাব নোৱাৰি। এ এটা ভাল হৈছে যে আমি চৰ্ট কাট ৰাস্তা এটাত গৈছিলো।
অ' আৰু সন্ধিয়া মানুহ তিমানমান মানুহ হয় ভাব।
সন্ধিয়া মানে এই বাকী কেইদিন ঠিকেই আছে কিন্তু তিনিদিনৰ দিনাখনহে বেছি হৈছে।
অ'।
লাগাতকে বেছি মানে।
উম, এনেওঁ মানু্হ সন্ধিয়া মানত উম, আৰু সন্ধিয়া মানতে যাম মানে উ, বেছি মানে গৰম থাকে ন'। কাৰণে সন্ধিয়া মানত গ'লে অলপ ঠান ঠা নাপায় কিন্তু ভিৰ বেছি হৈ যায় সেইটো টাইমত।
উম, সেইটোতো কা ঠাণ্ডা যে চবেই সেইখিনি টাইমতে আহে, সেইখিনি টাইমতে ভিৰ হয়। মোৰ মতে ৰাতিপুৱা আহি মানে গুচি গলে ভাল। যেনেকুৱা আ, দুদিনৰত দিনাখন চাগে বৰষ ষা ৰণী আহিছিল, আহি মানে অ' ৰাতিপুৱাই আহি এ, দুই ঘণ্টাৰ ভিতৰতে গুচি গৈছে, তেতিয়া ভিৰো নাছিল ইমান। মানে অলপ অলপ আৰু, সেনেকুৱাকে ভিৰ নহয় যে এটা জাগাতে ৰখি থাকে আগো নাভাৰে পিছো নাভাৰে।
অ' আৰু তাতো খোজ কঢ়িবই, সেইটো কৰিবই নালাগে বা ধাক্কা মাৰি মাৰি পঠাই দিয়ে।
মানে এনেকুৱা আৰু এ, কি ভৰিখন উঠাই দিলে হ'ল অট'মেটিক যাই থাকে।
উম, ভাল লাগিল কিন্তু যাই কেনে ইমান। যি হয় মানে এই পাঁচ গ আৰু মেনেজমেট কিন্তু ভাল ভাল হোৱা নাই কিন্তু, আছাম পুলিচে মেনেজমেণ্ট ভাল কৰা নাই।
সেইটো ময়ো পাইছোঁ মানে মেনেজমেন্ট অলপ মানে হে হৈছে।
উম, এই মানুহ পাব্লিকত যি খং উঠিছে আৰু এটা ভিডিঅ' ভাইৰেল হৈছিল নহয় ইনষ্টাগ্ৰামত। কিবা যে পাথৰ নে কিবা মাৰিছে বোলে। ছোৱালীটোৰ বোলে একদম মানে উশা উশাহ ল'ব পাৰা নাছিলে।
উম, উম, মানে সেইটো বোলে তাৰে ল'কেল হয় বোলে। ল'কেল এতিয়া সেই ভিৰত ইমান, সেইটো তিনিদিনৰ দিনাখন হৈছিলে। মানে যিমান ভিৰ হৈছে ইমান মানুহ আগো নাভাৰে পিছো নাভাৰে সেই মান মাজত যদি কিবা এ টা হয়, সেইটোৱেটো কিবা এটা হ'লেতো ওপৰেদি আহিবই মানুহ।
আৰু মানুহ কি ভি-ভিৰ ৰৈছে কি সেইটো থৰি না ভিতৰত দাৰ দাৰচন কৰিব দিছে, ইমান ভিৰ কিহৰ দিছে। আৰু মানুহটো মানুহতো নিজে গ'ম নাপায় পুলিচকেইটাই যে কৰ'ৰ পৰা যাব লাগে, এটা মানে নিজৰ সেইটো কৰি ল'ব লাগিছিল ন' যে কৰিব যাব লাগে ক'ৰ কি কৰিব লাগে। যাই কেনে ৰখাই দিছে, ইমান খং উঠিছে নহয়।
এতিয়া যোৱাটোওঁ ৰাস্তা বেলেগ কৰি দিছে।
উম, আৰু এই বস্তুবিলাকো থৈছিল নহয় বি থু চু পেলাইছি, ইমান লেতেৰা হৈ গ' ন'? একদম পুৰা।
সেইটোৱে মন্দিৰৰ ৰাস্তাততো তেনেকুৱা কৰিব নালাগে। আৰু বহুতে চোৱাচোন তলৰপৰা খালি ভৰি আহি আছে। ইমান লেতেৰা হৈ কোনোবা মন্দিৰৰ ভিতৰত সোমাব মানে ভাল লাগিব নেকি, কাৰো নালাগে।
নহয় নহয় ভৰি ভৰি ধুৱাই আছিলে, ধুব পাৰিলে হয়। সোমোৱা আগতেও ধুব, অ' আৰু কোনোবা কোন চেণ্ডেল লৈ গৈছে পুৰা ওপৰলৈ। তাৰপৰা চেণ্ডেলবিলাক পেলাই পেলাই দিছে জানানা?
দেখা পাইছোঁ অহ, জি এম চিচৰ গাড়ীত এক গাড়ী গাড়ী আমি মইতো ৰাতি দুটালৈকে এটালৈকে আছিলোঁ নহয়। ৰাতি দেখা পাওঁ পুৰা জি এম চি গাড়ীত, এক গাড়ী এক গাড়ী নামি-নামি আহে।
অহ', উম'।
ইমানে মানে ওপৰত চেন্দেল জমা হৈছে তলত মানে জোগা দিছিলেই থব।
অহ, দিছিলে আৰু ফ্ৰী দিছিলে ন, ক'ত পইচা লৈ আছিলে সিহঁতে।
সেইটোৱে তনত থব লাগে ফ্ৰী দিছে যেতিয়া।
অহ, ইমান আৰামত থৈ কেনে ওপৰলৈকে যাব পাৰিলে হয় আৰামত।
আৰু কাৰ্পেটো বাঢ়ি দিছে তো নেক্সটডেৰ পৰা।
আৰু মানুহবিলাক যেনে লেতেৰা কা-কাৰ্পেটবিলাকো ফ্ৰল কৰি দিছো ন' না।
উম' সেইটোৱে।
ইমান ব্লিচিং পউডাৰ মাৰিছে মোৰ মাথা ঘুৰাইছে জানানা?
সেইটো হয় চবৰে মানে সহ্য নহয়-নহয়। এতিয়া মই সহ্য সহ্য কৰিব পাৰোঁ কিন্তু চবেতো সেইটো মানে গোন্ধতটো মানে সহ্য কৰিব নোৱাৰে নহয়।
আৰু বস্তুবিলাকো বিক্ৰী কৰিব আহে, বাহিৰৰ পৰা আহিছিলে সিহঁতেও কিন্তু কি
উম, এইবাৰ বোলে মেলা শেহত হৈছে। অহ, বেলেগ এটা জোগাত হৈছে, ইমান দোকানবিলাক আহাই নাই।
অহ। অহ, আৰু এই গ্লাছ বেংগলবিলাক ইমান ধুনীয়া-ধুনীয়া আছিল নহয়, ইমান কমত দিছে জানানা। পাঁচজোৰা লৈছোঁ মই এশ টকাত।
ভালেই চোন। মই মানে গৈছোঁ যদিওঁ কোনদিনা বা গ'লো চাগে ছেকেণ্ড দে গ'লোনে কিবা গৈছোঁ ৰবা, তিনিদিনৰ দিনা গৈছিলোঁ চাগে, মানে গৈ কৰিবই পৰা নাই, মানে আমিটো মানে এতিয়া ভলেটাৰ্চ আমাক মানে আই কাৰ্ড দেখালে যেনে, মানে ভিতৰে দি এনেকে সোমাই কেনে যাব পাৰি। মানে চৰ্টকাট ৰাস্তা, সেইকাৰণে আমাৰ ভাল-ভাল হৈছে যে যাব, শৰ্ট কাট গৈ দ দৰ্শন কৰি গুচি আহিছোঁ, সেইকাৰণে মানে দোকানবিলাক দেখা নাই ভালকে।
অহ, এই এনেইতো এইফালে, সেইফালে নাছিলে ইমান দোকান চোকান।
ওপৰৰ ফালে অহ, নাছিলে। তললৈকে ক'ব গ'লে, আমাৰ ডিপাৰ্টমেন্টৰ ওচৰলৈকে আছিলে।
ঘুৰাইছে কিন্তু আৰু মাৰি পা-পাণ্ডাাবিলাক ইমান ঘৰ বনাই দিছে ন' তাৰে মানে ইমান অলপ-অলপ জাগাত পৰা কেনেকে যাব মানুহ আৰু এটা আণ্টি আছিলে হা তাই নহয় এক ওচৰৰ বাচ্ছাটো লৈ আহিছিল জানানা?
বহুতে আৰু দেখা পাইছোঁ। মানে আমাৰ ৰেজিষ্ট্ৰেশচন ডিপাৰ্টমেন্টটো যে আছিলে। ৰেজিষ্ট্ৰেচন ডিপাৰ্টমেন্টত অহ, গধূলি এটা সৰু ল'ৰা অহ, ল'ৰা তোৰ কিবা ছয় সাত বছৰ হৈছে। সি তাৰ মা পেৰেণ্টছ হেৰাইছে ওপৰত সি তল আহি পাইছে।
বাহ ধাক্কা মাৰি-মাৰি।
উম, তাৰপিছত মানে আমাৰে টিমৰ এটা ল'ৰাই গৈ দি থৈ মানে পুলিচৰ হাতত মানে গটাই থৈ আহিল।
জানে ন' বা বাচ্ছাবিলাকক লৈ আহিলে ন' একদম হাত-চাত ধৰি ৰাখিব লাগে একদম।
সেইটোই আহিব, আহিছে ঠিকে অলপ ৰেচপনঞ্চিবিলিটিতো থাকে ন'।
উম। আৰু গম পাব লাগে যে এতিয়াই কিয় যাব লাগে ন'। আৰু ইয়াৰে মানুহ বেছি অলপ বদমাচি কৰি জানানা সেইটোও হয়। গম পাব লাগে যে ঠিক আছে আম্ববাচী হয় বাচ্ছাকেইটা লৈ যাব নালাগে। নিজে যাব নোৱাৰে আৰু গৈছে যদি ভাৱ ভালকে অ' আৰু হাত পুৰা ভালকে ধৰিব লাগে।
উম।
সন্ধিয়া বন্ধ আহিছিল চাগে সেইকাৰণে।
কি কৈছা?
সন্ধিয়া মানত গৈছিলে চাগে সিহঁতে।
সন্ধিয়া মানত নহয় মানে এই বাৰটা মান বজাতে গৈছিলে।
অ'।
সেইখিনি টাইমত গ'লেতো যিমান ভিৰ হয়।
উম সেইটো টাইমতো ভিৰ হয় ৰাতিপুৱা যাব লাগে যদি যাব আছে যদি ৰাতিপুৱা গ'লেও ভাল আছিল।
সেইটোয়ে আৰু মানে এনেও জানে ন মানুহ বিলাক যে অম্বুবাচীত বহুত ভিৰ হয় বুলি।
সাতটাতো গৈছে আঠটাতো গৈছে ৰাতিপুৱা।
সেইটোৱে।
সেইটো টাইমতো ইমান ভিৰ নাথাকে সেইটো টাইমতো যাব পাৰিলে হয়।
সেই বুলিও ক'ব পাৰি আৰামছে গৈ আৰামছে উলাই আহিব পাৰি। না গৰম লাগে না ঠাণ্ডা লাগে আৰামচে।
কিন্তু এই স্কাউট এণ্ড গাইডৰ মেনেজমেট ভাল লাগা নাই মোৰ।
উম সিহঁতৰ মেনেজমেন্ট ভাল কৰা নাই।
বিহেভিয়ৰটো বহুত ৰুড আছিলে ন বাহিৰৰ পৰা মানুহ আহিছে একদম ভালকে কথা পাতিব লাগিছিল ন।
মানে সিহঁতে গাইড কৰিব জানা নাই মানুহবিলাকক।
অ'। মইতো একবাৰ সোমাওতে মই ফটো উঠাব পৰা নাছিলো আকৌ মই পিছফালে দি মানে কেনেকে মাথা লগাই কেনে পিছ ফাল দি গ'লো আৰু।
আমি যদিও গৈছো কিন্তু আমি আমিতো অলপ মানে প্ৰাইভেট টাইপ গৈছো ন। মানে গৈছো যদিও মানে ভালকে ফটো উঠিব পাৰাই নাই আমিও।
উম।
মানে ইফালে পেচেণ্ট আহি আছে পেচেন্ট বিলাককো চাব লাগে।
অ' আচ্ছা ঠিক আছে মই তোমাক অলপ পিছত কল কৰি আছো হা। দিয়া, দিয়া, উম দিয়া, অ' দিয়া।